অ', অ', শুনিছ, অ', শুনিছোঁ, শুনিছোঁ, কি কৰিছা?
এই তোমাৰ কি কৰিম আৰু পথাৰত মানে তোমাৰ কঠীয়া পেলাইছে যে। তাকেই, মানে চাব আহিছোঁ হ'ল নে নাই।
অ', এতিয়াতো গৈ পুৰা, হেৰি বতৰ ন'? কঠিয় আৰু খেতি পথতৰ আৰু, বৰষুণতটো পিছে নাই ন'?
হয়, হয়, বৰষুণহে।
বৰষুণে কম আছে এইবাৰ, হ'লেও খে, কিমান হৈছে, ৰোৱা হ'ল নে, কিমান মাটি আছে?
নাই, আমাৰ তোমাৰ পাঁচ বিঘা, পাঁচ বিঘা মান আছে। তাকে, তোমাৰ কঠীয়া পেলাই আছে, তাকে আৰু চাব আহিছোঁ, হৈছে নে নাই।
উম, উম।
আৰু হয় নে, আজিকালি এতিয়া আমাৰ অসমীয়া সমাজত হয় নে, অসমীয়া মানুহ বিলাকে তোমাৰ খেতি বাতি কৰিয়ে টো, জীৱন নিৰ্বাহ কৰি আছে। হয় নে, এতিয়া চাকৰি জীৱীসকল, হয়, হয়, হয়। এতিয়া চাকৰি জীৱী সকলে চাকৰি কৰিছে হয়নে, তেখেত সকলে মানে কি ক'ব গ'লে এতিয়া বস্তুৰ দাম যিমান বাঢ়িছে মানে হয়নে, তোমাৰ কিনি
বাঢ়িছে দিনক দিনে।
হয়, হয়, হয়, হয়। দিনক দিনে বাঢ়ি আছে।
আৰু এতিয়া তোমালোকৰ ঘৰতটো চব আছে ন? হাঁহ কুকুৰা
হয়, হয়, হয়, আছে আছে।
অ'। অ' কুকুৰাই কণী দিয়ে নে নাই কণী খোৱা? আমাৰো এনেকুৱা আছে, কিন্তু আমাৰ বেছি বেছি নাই আৰু কম আছে। আমি হয় আৰু অলপ অলপ খোৱা হয় আৰু।
হয়, হয়। এনেও মানে কি জানানে এতিয়া ক'ব গ'লে মানে আমাৰ অসমীয়া মানুহ বিলাকৰ ঘৰত এইবিলাক থাকিব লাগে তোমাৰ, এতিয়া কথা এষাৰ আছে নহয় আগফালে ফুলনি শাকনি বুলি কয় যে।
অ' হয় দিয়া।
কি মানে তুমি যদি আগ আগফালে যদি ধুনীয়াকে যদি ফুলৰ বাগিচা এখন ৰুই লোৱা হয়নে, পিছফালে তুমি ধুনীয়া এখন মানে কি শাকনি বাড়ী কৰা হয়নে, তোমাৰ মানে কি হ'ব? তুমি বজাৰৰ পৰা কিনিবও নালাগে হয় নে।
অ' আৰু আজিকালি অ' সাৰ দিয়া বস্তু ইমান বেমাৰ হয় খালে।
হয়, হয় তোমাৰ এতিয়া চোৱাচোন সাৰ দিয়া বস্তু বিলাক হয় নে। তুমি আজি আনিবা কাইলৈ পৰহিলৈ চাবা তোমাৰ সেয়া শাক পাচলি মানে গেলি গৈছে। নষ্ট হৈ গৈছে হয়নে, আৰু তুমি সেইবিলাক খালে তোমাৰ এতিয়া যিমান সাৰ দিছে ন তোমাৰ মানে সি দেহও ক্ষতি হয় হয়নে। মানে তুমি যদি ঘৰতে হয়, হয়। হয়, হয়। সাৰ দিয়া।
আৰু মানে মাছতো দিয়েৰে মাছতো কিবা ইউৰিয়া নেকি দিয়ে চব চব বস্তুৱে ডুপ্লিকেট।
ছটো দিয়ে হয়।
মুঠতে কি খাবা আৰু ঘৰতে চব কৰিব লাগিব। ঘৰৰ খাব পাৰিলে ভাল সুস্থ হৈ থাকিব পাৰিম আৰু।
সুস্থ হৈ থাকিব পাৰি। তুমি যদি সৰু সুৰা বাৰী এখন ঘৰতে কৰিলোৱা হয়নে, নাই বুলি তুমি যদি
চিজনেল ফ্ৰুট খিনি একেই চব্জি খিনি যদি ৰুও
হয়, হয় চব্জি খিনি তুমি বজাৰৰ পৰা কিনিবও নালাগে মানে বেলেগকো পইচা দিব নালাগে। তুমি নিজে
বেছি কষ্ট কৰা অ' ফ্ৰেছো অ' ফ্ৰেছ ফ্ৰেছো খাব পালো। আৰু হেৰি ঘৰৰ ঘৰৰ সেই পাচলিবোৰ যে বহুত সোৱাদ মানে। ঠিক বজাৰত কিনি আনাতকে উম ফ্ৰেছ ভাজি খাই ইমান ভাল লাগে।
হয়।
তে আৰু অলপ চলপ আছে বেছি নাই। ভাত কেৰেলা এনেকুৱা ৰঙালাও আছে অলপ আমাৰ ঘৰত, ভাতকেৰেলা এনেকে লাগে আৰু এসাঁজ এসাজ ওলাই থাকে আৰু ভাত কেৰেলাটো আৰু। বেঙেনাতটো থাকেই বাৰমহীয়া বেঙেনাটো যে। সেইটোতো মানে থাকে উম সেইটো থাকেই আৰু সেইয়াই আৰু। তোমালোকৰ কি ভালকে কি কি হৈছে চব্জি মানে?
আমাৰ এতিয়া ক'ব গ'লে তোমাৰ ভাত কেৰেলা আৰু তোমাৰ ভেন্দি আৰু ক'ব গ'লে মানে কি ঘৰতে তিয়হো কৰিছে সেইবিলাকে আৰু আছে বহুত শাক-পাচলি মানে কি আমাৰ মানে কিনিব নালাগে আৰু বুইছে নে মই বজ বজাৰত এতিয়া যিবিলাক তুমি বহুত দাম দি, দি কিনা মানে সেইবিলাক মানে বতাৰ পৰা কিনিব নালাগে আৰু ঘৰতে পোৱা যাই যে। সেয়াই আৰু হয়, হয়। কে তাকে মানে ভাবিছো চোৱাচোন এতিয়া তুমি বজাৰৰ পৰা কিনা বস্তুবিলাক হয়নে খালে তোমাৰ কিমান বেমাৰ-আজাৰ হয়, হয়নে কিমান বাৰু সাৰ দিয়া কি কৰা এতিয়া তুমি চাবাচোন এটা ব্ৰইলাৰ হয়নে আমি ব্ৰইলাৰৰ মাংস খাওঁ হয়নে তাততো কিমান চাগে মেডিচিন মাৰিছে হয়নে তাতটো কিমান মেডিচি ন মাৰিছে এতিয়া শকত কৰিব কাৰণে অ' ইনজেকচ মাৰে হয়, হয়, হয়। তাকে।
আজি কি আছিলে নিৰামিষ নে আমিস ভাতৰ লগত?
ভাতৰ লগত মানে তোমাৰ নিৰামিষ নে আমিষ বুলি ক'লে নিৰামিষে খাইছো মানে কি হ'ল এ মোৰ মানে ভাগিন এটাৰ আৰু সৰু বাচ্ছা হয় তোমাৰ আজি তিনি, চাৰি বছৰমান হৈছে কিমান মানে ক'ব পৰা তেনেকুৱা হেৰিত নাই বাৰু তোমাৰ কি হ'ল এত এতিয়া আমাৰ যে এইয়া হেৰি আই ওলোৱা বুলি কয় যে আই ওলাইছে মানে তাক কেই মানি যোৱাকালি তোমাৰ কি কৰিলে নাম এভা কৰি দিলে। নাম এভাগ কৰি মানে গোপিনীসকলক মাতি কিবা পূজা-পাতল কৰি উলিয়াই দিছে আৰু এতিয়া মানে তাৰ যিহেতু তেনেকুৱা হৈ আছে হয় নে, তোমাৰতো এতিয়া মাছ মাংস মছলাজাতীয় বস্তু একো খাব নোৱাৰি হয়নে? তাকেই ঘৰত মানে নিৰামিশে চলি আছে আৰু।
নিৰামিষ খাওঁ সেইটো কাৰণে মানে
হয়, হয় আমিও খাওঁ, আমিও খাওঁ।
অ' বৃহস্পতিবাৰ, শনিবাৰ আমাৰ মানে এনেকে মিলি আছে।
খাওঁ দিয়া।
অ' শনিবাৰে নিৰামিষ মংগলবাৰে মানে, মানে মিলি আছে গোটেই সপ্তাহটো আৰু সোমবাৰে
হয়, হয়, হয়, হয় কেতিয়াবা খাবও লাগে দিয়া সদায় মাছ-মাংস কিমান খাই থাকিবা হয়নে তোমাৰ
এনে চাই মিলি গৈছে আৰু খালে আৰু নিৰামিষ খাও।
হয়, হয়, হয় তোমাৰ মাছ- মাংসই তোমাৰ চোৱাচোন কিমান অসুবিধা কৰে হয়নে তোমাৰ এতিয়া ক'ব গ'লে আমি যিমান মাছ-মাংস খা হয়, হয় যিমান মাছ-মাংস খাম মানে আমাৰ কি লিভাৰে মানে কি সেইটো মানে
উ, মাচ-মাংসত মচলা যাই নহয় বহুত মাংসত বিশেষকে মছলা নিদিয়াকেতো মাংস ভালেই নালাগে। বইল, বইলতো খাব মন নাযায় সদায় কেতিয়াবা খাব পাৰি বাৰু সদায়তো মন নাযায় তে চব্জি-তবজি মানে পাচলি খালে আৰু চিম্পল হয় বনায়া সেনেকেই বনাই পাচলিবোৰ। পাচলি খালে ভালেও, ৰাইজে মানে হজম শক্তিও বাঢ়ে। পাচলিবোৰ সেয়া আৰু। এতিয়া কি পথাৰত এ হেৰি কিমান হ'ল, এতিয়া ৰোৱা কঠিয়া পাৰা?
মই মানে তেনেকে ইমান নাজানো বাৰু।
অ', আজি চাব গৈছা আৰু। অ', মাহঁতে যাই নে মাহঁতে কি দে হেৰি ৰ-ৰোৱনী লগাইছে নেকি বাহিৰ
ৰোৱনী ৰোৱনী হয়, হয়।
অ', আৰু মাছ-চাছ কেনেকুৱা এইবাৰ পুখুৰীত?
পুখুৰীত ভালে দিয়া তোমাৰ। তোমালোকৰ সেইফালে পানী হৈছে নেকি পানী বাঢ়িচে?
পানী পানী বাহা নাই, বৰষুণটো কমেই আহি আছে ন' বৰষুন আমাৰ পিনে অহাই নাই দিয়া মানে, এই দুটোপাল মান ৰাতি ছতিয়াই সেনেকুৱা আৰু।
আমাৰ এইফালে মানে তোমাৰ কি হয়, মানে পানী বাঢ়ে যে বাঢ়িলে তোমাৰ মানে এতিয়া চোৱাচোন পানী তোমাৰ, মানে পানীয়ে কিছুমান ভালো ব ভালো মানে বস্তু কঢ়িয়াই আনে হয় নাই কিছুমান বেয়াও কঢ়িয়াই আনে। তাতে মানে একদম পানীটো হলে মানুহৰ কিমান বেমাৰ আজাৰ হয় হয়নে? মানুহ বিলাক ক'ত থাকিব লগা হয়, স্কুল এইবিলাক অফিচ কাছাৰীবিলাক হয়নে তাত থাকিব লগা হয় নে, বহুত বেমাৰো হয় তাকেই।
শুকোৱাৰ পিছতো বেমাৰ হয় নহয় বহুত ন' মেলেৰিয়া এইবোৰ জ্বৰ?
শুকুৱা পিছত হয়, হয়, মেলেৰিয়া জ্বৰ হয়, হয়। তাকেই মানে, এতিয়া মানে এটা ভাল হয়, এটা নহয় এটা ভাল হয় মানে কি, তোমাৰ এতিয়া পানীতো যেতিয়া আহিলে তোমাৰ মাছ টো মাছটো আহে, তোমাৰ মানে লোকেল মাছ খাব পাৰে ন'! সেই-সেইটো কাৰণে, মানে মানুহ খিনিয়ে ভাল পায় আৰু যে পানীতো আহিছে মাছ আহিছে হয়নে। কিন্তু, তাৰ লগত যে তোমাৰ কিমান বেমাৰ আহে হয় নে? হয়, হয়, মানুহে কিমান কষ্টকৰ যে জীৱন কটাব লগা হয় হয়নে? এতিয়া কোনোবাই নিজৰ ঘৰ বাৰী এৰি থৈ, এৰি থৈ যাব লগা হয়। কাৰোবাৰটো উলিয়াব পাৰিলে ভালেই। হয়, হয়, হয়, এতি তোমাৰ চাবা গৰু ছাগলী হয়নে? ক'ত কিমান বস্তুৰ লগত মানে থাকিব লগা হয়, কিমান লেতেৰা হয় কিমান মানে তোমাৰ এতিয়া কিছুমানৰ ধৰি লোৱা, গৰু-ছাগলী কোনোবাই ওলাব পাৰিলে ভালে হয় নে? উলিয়াব নোৱাৰিলে সেইবিলাক ছাগলী গৰু তাতে উটি যাব হয়নে? কিছুমানটো মৰিবও।
কিছুমান গাঁৱৰ মানুহবোৰে আকৌ সেইবোৰৰ ওপৰতে গৰু-ছাগলী বেছি পুহিয়েটো জীয়াই আছে ন'? সেইখিনিও যদি উটি যায় কেনেকে খাব বাৰু পিছত। বানপানীয়ে এক প্ৰকাৰ ভালো কৰে মানে মানুহে
হয়, হয়, এতিয়া তুমি চোৱা কিছুমান তেনেকে গৰু ছাগলী উটি গ'লে কিছুমান যদি তাতে মৰি যায় হয়নে, পানীটো দূষিত হ'ল তোমাৰ হয়নে? হয়, হয়, চব ফালৰ পৰা মানে বানপানীটোৱে তোমাৰ হয়, হয়, এতিয়া আমাৰ অসমত ক'ব ক'ব গ'লে মেইন সমস্যাটো হৈছে তোমাৰ বান পানী হয় নে? হয়, হয়।
প্ৰত্যেকখন জিলাতেই মানে বানপানীৰ সমস্যাটো আছেই আৰু। এটা জেগা বিশেষকে প্ৰতিখন জিলাতে মানে এটা এটা জেগাত বানপানী হয়েই অ'। বৰ সমস্যা দেই এটা।
হয়, হয়।
বান পানীৰ নিচিনা এনেকা সেনেকুৱা পৰিৱেশ মই বাৰু পোৱা নাই। কিন্তু যিবোৰ উপায়ে বাতৰি কাকততো দেখো। নিউজ চেনেলতো দেখি থাকো এইবোৰ খবৰবোৰ পাওঁ বহুত দূখ লাগে এই কেইদিনমান আগতে হজাই পিনে হৈ গ'ল নেকি সেনেকুৱা এ বহুত বেয়া মানে একদম দেখিছোঁ ইমান পানী আহিছে ঘৰৰ ওচ ৰত আৰু এজন এজন মানুহ এজনকো উটুৱাই লৈ গৈছে
হয় হয় হয় এতিয়া তোমাৰ ক'ব গ'লে তুমি ময়ো দেখিছো বাৰু দুদিন তিনদিনৰ আগত তোমাৰ এই চিমেণ্ট চাপৰি যে চিমেণ্ট চাপ পৰি তোমাৰতো দলং উটু উটুৱাই লৈ গৈছে দলং ভাগি গৈছে মানে বুজিছে নে হয়
পানীৰ ইমানে শক
হয় এতিয়া তুমি চোৱা পানীৰ সুত কিমান হয় নে পানীৰ ঢৌ কিমান তাকেই
পানীয়ে মানে প্ৰকৃতিয়ে কি কৰিব নোৱাৰে দলং পৰ্যন্ত ভাঙি দিব মানুহ উটুৱাই লৈ চব কৰিব পাৰে প্ৰকৃতিয়ে
হয় হয়
সেই কাৰণে মানে আমি মানুহখিনিও অলপ প্ৰকৃতিক মানে অলপ ৰেচ পেক্ট কৰিব লাগে এনেকে যেনেকে তেনেকে ক'ব নালাগে আমিও গছ গছনি কাটি ধ্বংস কৰিব নালাগে
হয় হয় হয় এতিয়া আমি তোমাৰ কিমান গছ গছনি কাটো হয়নে আমি মানুহ বিলাকে সেইটো মানে উপলব্ধি ন কৰোঁ যে গছ নাথাকিলে যে আমাৰ কিমান অসুবিধা হয় হয়নে কিন্তু আমি এজোপা কাটিলে তাৰে দুই তিনিজোপা ৰুই ৰুই দিব লাগে হয়নে
হয়তো
তাকেই এতিয়া গছ কাটিলে যে পৰিৱেশ বিনষ্ট হয় বা আমিও যে মানে কি গছৰ পৰা যিটো অক্সিজেন পাওঁ ন
অ' অ' বায়ু প্ৰদূষিত হৈ যায় ন আৰু গাড়ী কিমান বাঢ়িছে আজিকালি বাপৰে প্ৰতিখন প্ৰতিজন মানে ঘৰতে মানে প্ৰতিজন মানুহ নহয় মানে তিনি চাৰিখন গাড়ী এজনৰ এজনৰ মানে খালি চাকৰিও কৰে ন ঘৰতে গাড়ী লাগে এটো এখন ঘৰতে মানে চাৰি পাঁচখন মান গাড়ী হৈ যায়
হয় হয়
সেনেকুৱা মানে গাড়ী ৰাস্তাত যেতিয়া ওলাই প্ৰদূষণো সেনেকে হয় বায়ু প্ৰদূষণ গাড়ী ইমান চলিছে
হয় হয় হয় তোমাৰো চব ফালৰ পৰা প্ৰদূষণ হয় মানে তোমাৰ গাড়ী গাড়ী চলিলে তোমাৰ বায়ু প্ৰদূষণ হ'ব তোমাৰ এইফালে শব্দ প্ৰদূষণ হয় নে তোমাৰ গাড়ী এখন চাবা চোন যি তোমাৰ শব্দ দিব মানে শব্দ প্ৰদূ্ষনো হ'ল, সেয়াই আৰু চব ফালৰ পৰা মানে আমাৰ মানে- একদম অসুবিধা অসুবিধা তা তাকেই।
ভাল একো নাই মানে।
তাকেই। দিয়া তেনেহ'লে হ'ব দিয়া, পিছত কথা পাতিম।
আমাৰ মাক মাতিছে।
হয় হয়, দিয়া দিয়া।